নমস্কাৰ,
নমস্কাৰ।
অ, মই আপোনাৰ লগত বিজ্ঞানৰ বিষয়ে আলোচনা কৰিব বিচাৰিছিলোঁ, আপোনাৰ সময় হ'ব নে?
হয়, মই বৰ্তমান এনেই আছোঁ। আপুনি বিজ্ঞানৰ ওপৰত আলোচনা কৰি লওক, খুজিছে ত' আজি আমি অলপ বিজ্ঞানৰ ওপৰতে আলোচনা কৰি দিওঁ।
হয়, হয়, আপুনিতো জান আপুনিতো জানেই চাগৈ আমাৰ, অ, জীৱনত বিজ্ঞানতো আমাৰ লগৰে নিচিনা হৈ পৰিছে।
হয়, হয়,
হয়নে? হয়, অ, বিজ্ঞানতটো আমাৰ লগৰ লগৰে নিচিনা হৈ পৰিছে। এতিয়া আমি বিজ্ঞানতটো কেনেকৈ আমাৰ জীৱনত প্ৰভাৱ পেলাইছে, তাৰ বিষয়ে আপুনি কওকচোন আমাৰ জীৱনত বিজ্ঞানৰ কেনে প্ৰভাৱ আপুনি কব পাৰিলে ভাল আছিল আৰু আপুনি কওকচোন। আৰু যদি নাজানে মই কৈ দিম দিয়া আপুোনাৰ বিজ্ঞানতো আমাৰ কেনেকৈ প্ৰভাৱ পেলাইছে। এইটো আপোনাক কৈ দিম। আপুনি ক'ব পাৰিবনে?